হেল্ল, ' আহ কোৱা? অ' ভালেই।
কি কৰি আছা?
কি কৰি আছা মানে মই আছো ঘৰতে, তোমাৰ বাতৰি এটা চাই আছো, বৰ বেয়া লাগিছে।
কিহৰ-কিহৰ?
সেইয়া, তোমাৰ গম পোৱা নাই।
উম, জানো এতিয়া বহুত বাতৰি হৈ থাকে কি বা।
শনিবাৰক হেৰিটো ঘটনাটো, তোমাৰ যোৰহাটত যে তোমাৰ বায়ু সেনা বিমান এখন যে তোমাৰ হেৰি হৈছিলে।
অ-অ, সেইটো পাইছো। মানে, মই এইকেইদিন পৰীক্ষা যে, মই ভালকে চাই থাক
অ' তাকে মানে, তাকে মানে এতিয়া তোমাৰ কি হৈছে, এ যান্ত্ৰিক বিজুতি মানে কম ৰবা তাকে মানে, এতিয়া কি হৈছে, লৈ গৈছে যে ঘৰলৈ
আহ, আজিহে লৈ গৈছে ন। মানুহ কেইজন জানো জ্বলি যোৱা নাই। প্লেনখনতো জ্বলি গ'ল।
প্লেনখন জ্বলি গ'লতো ন
অ তাকেতো মানুহ কেইজন কেনেকে পালে মানুহ চো চব জ্বলি গ'ল চাগে। ন? ভিডিঅ' পাইছো। মানুহ কেইজনো চাগে জ্বলি গল ন?
অ মানে তোমাৰ কি হ'ল, তাকে হেৰি হ'ল পেল্নখন মোৰ মতে হয় তোমাৰ কি হল জানানে? বিমানখন? বি বিমানখন তোমাৰ মানে বিমান বিমান খন তোমাৰ আহি আছিলে হেৰি পৰা অৰুণাচল প্ৰদেশৰ পৰা।
আহ
মানে শুনা মতে একচুৱেল হবও পাৰে নহ'বও পাৰে, ন তেওঁলোকৰ নিজৰ কিবা হেৰি থাকিব পাৰে, শুনা মতে তোমাৰ আহি আছিলে তোমাৰ অৰুণাচলৰ পৰা হে আহি থাকোতে কি হল বাটত তোমাৰ এ আহি আছে, ধৰি আৰু গোটেইখিনি বাট চোন ভালে আহিলে। আহি পেলাই তোমাৰ যোৰহাট যোৰহাট, যোৰহাট যোনটো তোমাৰ এ বায়ু সেনা হেৰি আছে বায়ু সেনাৰ যোনটো তোমাৰ ঘাটি আছে।
গম পাইছো গম পাইছো অ
তোমাৰ মানে কি হ'ল নামত নামোতে সময়ত তোমাৰ কি হল বিমানখনৰ নামোতে সময়ত ঠিকে নামিলে কিন্তু তোমাৰ আহ তোমাৰ নামাৰ তোমাৰ খুব বেছি তোমাৰ তিনি চাৰি ছেকেণ্ড মানৰ পিছতে তোমাৰ কি হল বিমানখন মানে তোমাৰ যোনটো নামা যোনটো ৰাস্তা আছে ন বিমানখন যত মানে নামে অ তোমাৰ সেইফালে ঘাঁহৰ ফালে গুছি গলগৈ কি হ'ল মানে ঘাঁহৰ ফালে গ'ল যে তেতিয়া মানে নিয়ন্ত্ৰণটো হেৰি হৈ গ'ল মানে
হেৰাই গ'ল
অ হেৰাই গৈ পেলাই, তোমাৰ কি হ'ল? তোমাৰ এনেকে গৈ পেলাই, এয়া ঘাহে, ঘাহে গৈ পেলাই, তোমাৰ কি হ'ল বিমানখন মাজদি দুভাগ হৈ দুভাগ হৈ জ্বলি গলগৈ।
দুভাগ হৈ মানে কি এ নিয়ন্ত্ৰণ জংঘলত যেতিয়া মানে সোমাই গ'ল, মাটি বিলাক হেৰি আছি ছিল ন তাত মানে চকাাবিলাক ইমান ডাঙৰ ডাঙৰ চক চকাবিলাক যেতিয়া সোমাই গ'ল সেইখিনিতে বহুত স্পিট পিত আহিছিলে যে - হেৰি হৈ গল কিবা এটা হৈছ নিচিনা মুখখন ঠেকেচা খাই যোৱাৰ নিচিনা হৈ গ'ল।
অ অ তোমাৰ আগটো সোমাই গ'লগে মাট
অ মাটিৰ তলত মানে সোমাই যোৱা নাই কিবা মানে অ ঠেকেচা খাই যোৱা নিচিনা হৈ পেলাই লগে লগে জ্বলি গল।
বেয়া লাগি আছে বুইছ
ন মানু মানুহ কেইজনটো এম মানুহ কেইজন পালে জানো মানুহ কেইজন জ্বলি গ'ল চাগে ন লগা লগ।
তোমাৰ মানে উ হেৰিত হৈছে ন মেইন তোমাৰ বিমান বন্দৰতে হৈছে ন ঘটনাটো আৰু তাত চ তোমাৰ মানে চেফটি চেফটি তোমাৰ মানে তাত মানে চব মানে সুবিধা থাকেই। মানে তোমাৰ দেখিছা মানে অ তোমাৰ হেৰি হোৱাৰ পিছতে তোমাৰ অ তোমাৰ চাৰি পাঁচ ছেকেণ্ড মানৰ পিছতে লগে লগ তোমাৰ জুই নোমূৱাগাড়ী আহিয়ে গ'ল।
অহ।
জানো স গোট খালেই ন তোমাৰ উম মানুহ কেইজনৰ অৱস্থাতো নাই নাজানো। যোৱান কেইজনৰ অৱস্থাতটো কিন্তু তেওঁলোকে আমাৰ দেশৰ হয় হয় তেওঁলোকে আমাৰ দেশৰ কাৰণে মানে কি কম আৰু অলমান সৰু সৰু লৰা ন
এইটো কোনো কাৰনেই হ'ব নোৱাৰি দিয়াচোন ঘ কেনেকে মৰি গৈছে ন! বোলে ক'ৰবাত যুদ্ধ যান্ত্ৰিক বিজুতি চাগে কিবা আছে
যান্তিক বিজুতি মানে মোৰ সন্দেহ হৈছে তোমাৰ এইকেইদিন তুমি খুব বৰষুণ দি আছে হয়
অ অ।
তোমাৰ কি হ'ল তোমাৰ যোনটো মানে বিমানৰ যোনটো ৰাস্তা যত মানে নামেই আহি নামেই আহি তাৰ তোমাৰ কি হ'ল মানে কি হয় তোমাৰ যদি এ ৰাস্তাত যদি তোমাৰ পানী পৰি থাকে এতিয়া মানে তোমাৰ কি হয়, এ ইমানত তোমাৰ কি হয় জানানে যদি আ ৰাস্তাটো যদি পি পানী পৰি থাকে তেতিয়া তোমাৰ কি হয় ৰাস্তা কেই তোমাৰ ব্ৰেক তুমি মানে যিমানে ৰখাব চেষ্টা কৰা বিমানখন নৰখে আৰু সিহঁতে চাগে সেইটোৱে সেইটো মানে চেষ্টা কৰি থাকোতে মোৰ হয় তোমাৰ বিমানখন চাগে ৰাস্তাৰ পৰা নামি পেলায় তোমাৰ এ চাইদলৈ গুচি গ'লগে তেনেকুৱা এটা কাৰণ হ'ব পাৰে মই মানে মোৰ হয় মোৰ মানে দৃষ্টিভংগীত মই মানে
মই দেখিছো কাৰণে তুমি মই কৈছোঁ অ কিবা হৈছে নেজানো আৰু কিন্তু আমি ভাবিব পাৰোঁ আমি ধেই কথা আছে
মানে কি জানানে অ মানে কি জানানে তুমি মোৰ মানে দৃষ্টি মোৰ দৃষ্টিভংগীত এনেকুৱা লাগিছে, বিমানখনৰ মানে বৰষুণৰ কাৰণে হৈছে চাগে।
অ না হ'ব পাৰে দিয়া বহুত কাৰণ আছে।
হেত সেইটোয়ে মানে এতিয়া মানে আৰু মই মানে এইবিলাক চাই থাকো ন মানে বিমানৰ মই সৰুৰ পৰা মানে বহুত মানে বায়ু সেনা। ক বা আমাৰ। আমাৰ মানে এইবোৰেই আৱ মানে এৰোপ্লেন চেৰোপ্লেন যে এইবোৰক মানে মই চাই থাকো এইবিলাকত যাবলৈ খুব ইচ্ছা আছিলে।
অহ যাব পাৰিবা
এতিয়া মানে এই এতিয়া মানে এইবোৰ ঘটনা হ'লে মানে মই মানে। মানে মনত। তদন্ত কৰো মানে এইটো কিয় হ'ল মানে। তদন্ত কৰো মানে। কি কাৰণে হৈছে। অলপ চলপ মোৰ মানে তেওঁ এই এইবিলাকৰ প্ৰতি অলপ মানে অলপ মানে জানা হৈছোঁ আও মানে জ্ঞান আছে আও মানে অ এনেকুৱা তেনেকুৱা মানে চাই থাক। থাকো যে ভিডিঅ'বোৰ সৰু পৰাই
ভাত তোমাৰ হেৰি তোমাৰ উৰহি ভাজি দিলে। অ উৰহি আহিছিলে লেচেমা লেচেমা চৰি লেচেম অ নাই সেই উৰহি নহয় লেচে মাহ লেচে মাহ ভাজি লেচে মাহ ভাজিছিলে তাৰপিছত তোমাৰ ভাত কেৰেলাত তোমাৰ এনেকে এয়া এ এ ভাত কেৰেলা তোমাৰ ভাজিছিলে তেলতেই তাৰপিছত তোমাৰ কি হ'ল এয়া-এয়া শ'ল মাছ
অহ?
শ'ল মাছে হেৰিয়ে বনাইছিলে আজি আমাৰ মানে শ'ল মাছে তোমাৰ ই টো কি আছিলে শ'ল মাছে ঔটেঙাই বনাইছিলে।
অহ-অহ, ভালে-ভালে।
অ তাৰপিছত এতিয়া গছৰে তিয়হ আছিলে আও পথাৰত আমাৰ মানে মদৰি মাটি আছিল যে তাত পিছফালে তাত অলপ খেতি কৰিছো মানে তিয় চি অলপ গছৰ চলত উকৰিছো, তাৰ পৰা তোমাৰ তিয়ঁহ কাট কুটি আনিলো, আহ আনি পেলাই সেয়া গোল গোলকে কাটি পিচ-পিচ কৰি লৈ মানে সেনেকে সেয়াই খানা ভাল লাগিলে আজি খানা ভাতকেইটা খাই দেই।
অ ভাল লাগে।
তাতেই আজি গৰম। জুই ইমান পৰিছে।
সেই গৰমতো মানে কি ৰ বৰষুণ ধৰিছিল নহ বৰষুণো পৰিছে।
হয়
কিবা আনিছিনা মানে ব হেৰি হৈছে।
অ
বৰষুণনে যেনে নাই বৰষুণটো ধৰিছিল এনেকে ন পৰিলে
অহ তাকেই মানে এতিয়া
এতিয়া কি কৰি আছা?
তুমি কি দি খালা ভাত?
মই? মই মানে হেৰী মাছ বনাইছিল, মাছ এনেকুৱা এই ৰঙালাও আগ দি পেলাই যে বনাই যে?
অ-অ, অ-অ ভাল লাগিলো তাই ব বঢ়িয়া লাগিল।
অ নহৰু দি এনেকে মানে ষাৰ দি পেলাই বনাইছে।
এই তোমাৰ হেৰি ৰঙালাও আগৰ সাৰ ন?
অ ৰঙালা আজৰ সাৰ অ।
অ তাত-তাত-তাত তুমি কঁঠাল গুটি কেইটামান দিলো ন বঢ়ীয়া লাগে।
অঁ এতিয়া কথাল গুটি হ'বহে তুমি খাব পাবাহে।
হয়নে কঁঠাল গুটি দি খুৱা নে নোখোৱা এ ষাৰ তৰকাৰী?
খাওঁ-খাওঁ পামহে এতিয়া।
উ অ নাই কঁঠাল-কঁঠাল ত তোমালোকৰ কঁঠাল পুৰঠ পুৰঠ হোৱাই নাই নেকি? এই আমাৰ-আমাৰ-আমাৰ ইয়াত আমাৰ ইয়াত কিছুমান মানুহৰ বাৰীত গছ একে লটকা হলেই
খালে শেষে কৰিছে।
শেষে মানে আগতীয়াকে হৈ যায় ন কিছুমানৰ আগতীয়াকে হয়।
অ এ বেছি ইমান আগতেকে ভাল হয় দিয়া অ মানে এতিয়া গৰমটো কমি আছে যে এতিয়া গৰমটো কমি থাকিলে মানে খাবলৈ ভাল হয় মানে এনেই বেছি গৰম হৈ থাকিলে খাবলৈ অশান্তি লাগে খাই দিয়াৰ পিছ বহুত গৰম লাগে ন গছ গেছো গেছো হয় মানে হজম নহয় বস্তুটো আমাৰ হৈছে আৰু এ একেইদিনতে পাৰিব হ'ব চাগে মাক সুধিব লাগিব মাক পাৰিব লাগিব তাৰপিছত এনে পূুৰঠ হ'লে মানে আমাৰ এইফালে বান্দৰে খায়, আৰু কেৰ্কেটুৱাই খাই যেতিয়া আমি গম পাওঁ পুৰঠ বুলি এতিয়া মানে লাগা নাই তাত তাৰ ওপৰতে মানে গৈ বহি থাকে কঁঠাল কেইটাৰ ওপৰতে বান্দৰ বহি থাকে। পূৰঠ হোৱা নাই চাগে, নহলে খালে হয় নহয় পৰে
হেৰি কৰিলেই হ'ল তোমাৰ এইয়া বান্দৰ আহে নেকি কঠাল কঁঠাল বোৰ খাই নেকি বান্দৰে
অ বান্দৰে পূৰঠ হোৱাৰ লগে, লগে খাই পেলাই কেঁচাই, কেঁচাই সিহঁতে কামুৰি খাই পেলাই।
বাঁ সিহঁতৰ মুখে চুখে মুখে চুখে আঠা নালাগে নে?
আঠা লাগে, আঠা লাগিলে হেৰি কৰি দিয়ে মুখত মুখখন মুচি, মুচি দিয়ে বেলেগত
কত মুছেনো তোমালোকে চাই থাকা তোমালোকে ছাই থাকা আৰু
নাই দেখো নহয় সেই একে কঁঠালৰ দিন নহয় এতিয়া কঁঠালৰ দিনৰ সিহঁতৰ মুখ আঠা আঠা সবৰ
অ বাহ
ঘৰৰ বেঙেনা আছিলে। সৰু সৰু বেঙেনা যে সৰু বেঙেনা এনেকা আলু দি ভা ভাজি ভাজিলে অ ভাজিলে আৰু হৈ গল।
অ সৰু, সৰু বেঙেনাটো ন সৰু বেঙেনাটো নে অ আমাৰ এজোপা আছে। অ আমাৰ এজোপা আছে তোমাৰ এইটো ডাঙৰ বেঙেনাটোৰ যে। বা এ এজোপাই গছ। যেই মানে ৰুইছিলো তোমাৰ? কেইবা জোপাও। তোমাৰ ৰল এযো এযো এজোপা। এ এনেকুৱা লাগন লাগিছে? গছ দাল হেনো। লগন লাগিছে এয়া মানে তোমাৰ গছডাল কি হৈছে একেদম তোমাৰ গুৰিটো যে।
হ
একদম হালি আহে এজোপা গছতে তোমাৰ সপ্তাহৰে মূৰে মূৰে মই তিন চাৰিটা মান ছিগিয়ে থাকো গছজোপাৰ পৰা। ডাঙৰ সস্তু দেই।
অ আমাৰ আকৌ হেৰি সৰু সৰু বেঙেনাটো দেই মানে? আমাৰ হৈছে হেৰি জোপা লাগে তুমিতো দেখিছা? আ ন বেঙেনা গছৰ এটা দুটাকে সেনেকে ল লাগে দিয়াচোন। আমাৰ অ আমাৰ কলি পা আমাৰ যোনজোপা। গছ আছে মানে কলি পালালে চাই। পাছ্টা কলি মানে একেলগে পেলাই দিয়ে দেই, থোক কে লাগে থোপা থুপি কে।